হেল্ল'
আহ
শুনিছে নে
আহ শুনি আছো।
কি কৰিছা?
ভাত খাই উঠি বাচন কেইটা ধুই আহিলো।
অ কিহে খালা?
উ এই জাতিলাও জাতিলাওাল দালি দি পেলাই বনালো তাৰপিছতে ভেন্দি আলু ভাজিলোঁ।
অ অ
তাৰিছত বাচন বিলাক ধুই আহি পেলাই বহি আছো পথাৰতো হেৰি কৰি আছে হাল বাইছে।
অ অ আমাৰ আকৌ সেই ভাত খোৱাই নাই মই সতি খাই ব গ'ল তাৰ পছ এই ওচৰৰে আলহী দুজনী আহিলে। চাহ একাপ বনালো তিনিজনীয়ে চাহ একাপ খালো। মালভোগ কল আছিলে মালভোগ কল খালোঁ। পোৱালি এ পৰা আহিছিলে। তাক গাখীৰ কাপ দিলোঁ। সিহঁতক খুৱাই বোৱাই লৈ আজৰি হৈ পেলাই মো ফোন এটাকে।
অ অ ভালে কৰিলে আমাৰ মায়ে চাহ বনালে চাহ- মাই দিয়া পথাৰত দিবলৈ থৈ দিছে দেউতা আহিব।
আহ আহ আহ ছোৱালি স্কুল গ'ল।
মাথাৰ' ৰ'দদিছে জানো আ মনেই নাযায়
অ অ মানুহজন ঠিকে আছে কেতিয়াবা- এতিয়া হাল খাতৰ পিছৰ পৰা পাব আৰু
অঁহ
আমাৰ সাত মনা মানুহ যে।
আহ
কঠীয়া পাৰিলো হত এ আহাৰ সাত তাৰিখৰ পৰা সাত লাগে নাই?
অ অ
অ এই কাম হেৰি যে কামাখ্যা যে হেৰি হয় যে
আহ
উম
আমাৰ আকৌ শাতটো নামানে যে
নেমানে অঁ
আমাৰ হেৰি হাল বাই আছে কঠীয়া ডাঙৰে হ'ব ৰব আৰু বেছি দিন নাই আজি হাল বাইছেক আলি দিবলৈও মানুহে আহিছে। মানুহ এজন লগাইছে। পথাৰত আলি দিব
অ মাজো ভন্টিৰ খাব কেনেকুৱা?
উম ভালে। শিৱসাগৰ এজনী নে?
আহ
অ ভালেই তাই। অহা কথা আছে এই হাততে অহা কথা কথা আছে দে সেত হাত মানে যে একো খেতি বাতি নহ'ব হ হেৰি নকৰিব তাৰ পিছত বোলে এপাক যাম এনেকে কৈছে। তাৰপিছত মানুহজনে বোলে। গা বেয়া কালি ডা
অ কিবা এটা সোমাইছিলে নহয় চাকৰি সেইটো হ'লনে না? আহ
অ ইয়াত সোমাইছিলে যে তাৰ পিছতে ল'ৰাটোৱে মানে যিটোৱে ভড়া দিছিলে সি মানে খেলি মেলি কৰিলে। তাৰপিছতে কামটো নহলে হ'ব হ'ব বুলি মাতি আনে সি তাতো কাম এটা কৰি আছিলে তাৰপিছতে কামযু কৰি সি কামটো এ প্ৰথমতে তাতো কামটো বেলেগক ৰাখি হাজিৰা দি পেলাই মানে কামটোত ঠিকা দি পেলাই গুচি আহিলে তাৰপিছতে থাকিলেহি তাৰপিছতে আকৌ ইয়াত নোহোৱা দেখি আকৌ গুচি গ'লগে গুচি গৈ সেইবাৰ হবই আৰু কনফাৰ্ম বুলি কলে সেই কামটো এৰি দিলে বেলেগ এটাক দি দিলে।
অ
বেছি দিলে মানে কামটো তাৰপিছত কি হ'ল ইয়াতো পাই‌ নোহোৱা হ'ল নহয়
অ সি আকৌ এতিয়া তাতো গৈ নাপালে ইয়াত টো নহ'লে এ এ দুইফালে দুই না দুই ভৰি হ'ল।
অ তেনেকুৱা হ'ল ইয়াত বহুত দিন থাকিলে, ভাবি ই হব হবকে কৈ আছে, হব-হব আকৌ পইচা কেইজনানো লাগিব বুলি কলে তাৰ পিছত পইচাও যোগাৰ কৰি দিলে দিয়াৰ পিছতো সি তাৰমানে আজি কাইলৈ যাবা বুলি কয়, কাইলৈ তাৰ পিছত সোধে যামনে বোলে আজি নালাগে চা না হা তেনেকে এনেকে কৈ-কৈ তাৰমানে, তাকে বিচাৰত-বিছৰাই আছে বহুত দিন হৈ গ'ল আৰু। তাৰ পিছত এই ভাবিলে হব নহয় নে ঘৰলৈ যাওঁগে বুলি কলে তাৰ পিছত সি কলে যাগে তোক মাতি দিম বোলে মাতি দিম বুলি, কলে নমতাই হল একোৱে নকৰে। তাৰপিছ নমতা দেখি। পইচা কেইটা ঘূৰাই দিয়ক বুলি কলে কেইটামান-কেইটামানকে পইচা কেইটা দিলেই ভগাই। গোটেই কেইটাৰ খাম। উম' পইচা ঘূৰাই দিলে ইমান কম্লিট লবই লাগে কিন্তু পইচাটো ঘূৰাই দিলে কি হব তাৰ যে এইটো কামটো লছ হেৰুৱাই পেলালেহি।
হা,
বেয়া লাগিছিলে গে।
নিজৰ নিৰ্দিষ্টকে কাম এটাত সোমাই থাকিলে যিমান প্ৰফিট হয়।
ত আপোকে প কাম এটা কৰি আছো বুলি এটা হেৰিও হয়।
অহ
অ', এতিয়া যেনিবা হেৰি বাগান ললে এটাত বাগান-চাগান লবলৈ পায় ন সেনেকে হে বন্ধ ক নিচিনাকে। তাৰছত এই দুবছৰলে বাগ গান ললে তাৰপিছতে মাইনাইও কিবা-কিবি ললে তেনেকে। লৈ পেলাই যেনা এতিয়া আহিল। কামকে চলাই আছে আৰু। বাগান চাই আছে। কেনেকোৱা শুনিছে।
তাই নিজে কিবা এটা কৰে ন।
তাই নিজে তেনেকে একো নকৰে, এইবোৰ কিবা-কিবি সৰু সুৰাকে কিবা-কিবি কৰি থাকে আৰু কাপোৰ চাপোৰো বনায়। তাৰিপিছত শংকৰদৱখনত মাতিছে তাইক। গৈছে নেকি জানো। সংকৰ স লগতে স্কুল এখনত বিচাৰি মাতিছিলে মানে কাগজ পত্ৰ লৈ থৈছিলে তাই। ত কৰিছে তাই।
অ' পঢ়া ছোৱালী সেইবিলাকতে কিবা-কিবি এটা নিজে কৰিবই লাগিব নকৰিলে এতিয়া নিজৰে চলিবলে অকমান অসুবিধা হয় আজি।
অ' সঁচাকে।
উম',
তাৰপিছতে এডিয়ী পৰীক্ষাও এতিয়া আকৌ হ'ব হলে মানে দিব চাগে আৰু।
অ', অ। তাৰ বি এ কমপ্লিটটো।
অ', দিয়েলেট তাৰ আছে। বি এ তটো পাছ কৰিলে, এম এ য়ো কৰি এম এ য়ো পঢ়িছিলে নহয়, পাছ কৰিলে নাই জানো মনতে নাই
অ', অ', নহয় এতিয়া তাত এতিয়া সেই টেট দিব পাৰিব আউ ডিএ লেট ল'লে যদি
ডি এল এত আছে তাই অ', একেলগে তেতিয়াই পঢ়া। লগতে ভাল আৰু তাহাত তেতিয়াই তাৰপিছত তাই অহা কথা আমাৰ সেই মানুহজনৰ গা বেয়া বুলি কৈছে মায়ে তাকো মাতিছে। বোলে আহা ইয়ালে কেইদিনমান গাখীৰ চাখি তাত নাই নহয়, সিহঁতৰ ঘৰ। সেইখিনিত গাখীৰ চাখী সিয়ো আছে বোলে অকণমান খাবা ববা আৰু গাটো অকণমান ঠিক কৰি যোৱা গা বেয়া হৈছে ভাল হৈ পেলাই।
অ।
কি কৰে
অহ। নহয়, ছোৱালীজনী যেনেকুৱা জোঁৱাইটো তেনেকুৱাহে অ', আই। আমি দি পেলাই পাইছোতো অ', ছোৱালীজনী ভালকে থাকিব সেইটোয়ে মানে নিজৰ বুলি ভাবিবই লাগিব তেতিয়াহে
সেইটোৱে জোঁৱাইটো নিচিনাকে সমানে মৰম কৰিব লাগিব। জীয়েকজনীক মৰম কৰি কৰি নাথাকিলেও
অ', বেছি জী-জোঁৱাইকক লগতে কথা পাত দিব লাগে। জোৱাই বিলাক কক মো- মোৰ বুলি ভাবিলেহে ধৰাচোন সেই ছোৱালী বিলাকো মোৰ হ'ব।
উম। অ', মানুহজনো বহুত দিন থাকিলে নহয়, ইয়াতে আছে নহয়, ইয়াতে আছিলে নহয় এতিয়া হে গৈছে।
অ', অ', তাৰ বেয়া লাগি
প্ৰথম গৈ পেলাই মই বোলে এখন মন চন নাই বহা মই গুচিহে যামগে বুলি কৈ থৈছিলে।
অঁ
উঠিলে বোলে মই গুচি যাম আকৌ বোলে বেছি কথা আৰু লোকৰ মানে বেছি দম কথা নুশুনে কোনোৱাই যদি কিবা এটা কয় নয়হ অফিচাৰে। সেইবোৰ হে নুশুনে সমানে সমানে লাগি যায়
সেইয়েটো আকৌ নিজ নিজ নিৰ্দিষ্টকে ধৰা নিজৰ নিজে মানে নিজ স্বয়ংকে থাকিবলৈ পাইছিলে নাই ইয়াত
উম এনেও তাৰ মানে আগতেওঁ তেনেকুৱা সেই লাগি যায়। কিছুমান অফিচাৰে আকৌ তেনেকোৱা খাৰাঙখাচ কথা ভাল পায় নহয় লগত লৈ ফুৰে। সেইবিলাকে এৰিবলৈ নিবিচাৰে আৰু কিছুমানে অকল দুই নম্বৰী বিলাকৰ মানে সহ্য কৰি নাথাকে আৰু সহ্য কৰি নাথাকে থাকে উত্তৰ দি দিয়াৰ কাৰণে কিমান কিছুমানে যেনিবা ভাল পায় মেক্সিমাম অফিচাৰে ভাল পায় মানে বেয়া পাওক লাগে সেইটো আৰু তোতো খঙ উঠি থাকে ন
অঁ
বেছি বিলাক ভাল বিলাকে মানে হেৰি ভালেই পায় বেছি বেছি ভাল পাব লগগীয়া বিলাকে ভালে পায় তেনেকুৱা জানেই নহয় মানুহজনক গম পায় নহয় খাৰং খাচ আপোনাকো জোকাই থাকে কি কৈছে অঁ গ'ল গ'ল তাই সেই একেদিনাই গৈছে আমাৰ মানুহজনৰ লগত দুই তাৰিখে গৈছে জুনৰ দুই তাৰখে
অঁ সেহেঁতৰ এতিয়া ক'ত
পাঞ্জাৱতে আছো সেহতি
অঁ
সিহঁতি গৈ পাই প্ৰথম দিনাখন হেৰি কিবা বেলেগৰ কোৱাৰ্টাৰতহে আছিলে তাৰপিছত মানুহজন মানে বেলেগ হিমাচললৈ ক'লে যাব লগীয়া হ'ল
অঁ
পাই নিজৰ নোপোৱাৰ আগতে মানে তলতে থাকিলে সিহঁত বেলেগৰ ৰুমতে থাকিলে পিছত মানুহজন অহাৰ পিছতহে আকৌ হেৰি গৈছে আৰু নিজৰ জেগাত এদিনে দুদিন মানে বেলেগৰ মতে। থাকিলা।
ইয়ালা আহিছিলা প দেখিলো মই।
অহ ', গৈছিলে আমাৰ মাহঁতো গৈছিলে সেইদিনা।
তাকে হে নেদেখিলো কেনেকুৱানো হৈ আছে অহ ', ৰাতিয়ে আহিছিলে। দিনত নাই অহা।
অহ ', কি কলে গৈছিলে।
ৰাতি আহিছিলে আৰু দিনত নাই অহা নেকি?
নহয় দিনতে গৈছিলে। দিনতে গৈছিলে সিতে অহ ', আমাৰ মানুহজনো গৈছে মানুহজনে দেউতাই গৈছিলে আৰু সিহঁতে আহিছিলে। ছিলা নৰা
অহ ',
খাই আহিছো। এনেও ভাত পানী বাৰ খাই। আমাৰ মানুহজনক দেই ঘৰৰ পৰা শিকাই নিও নহয় আইটো হলে গ'লে মানে। চল গলে মানে সেই ভাত নাখাও দে আজি তেনেকে ক নহয় জান। আম কৈ থাকিব। খা না বুলি গৈ পাই বোলে ভাত নোখোৱাকৈ নোহোৱা।
হে - হে - হে এহ ', যিমান যি হলও। গোটেইকেইটা আহিলে আকনো ঘৰতকেই ৰাধিবাঢ়ি খাবা। ইয়াতে খাই কৰিলে আজৰি ই তেনেকুৱা এটা বুলি ভাবে হয়।
মানে আৰু তেওঁ কব জানো সেইয় কেল নাখাম আকৌ খাম আকৌ ভাত এনেকে কয়।
অহ ', লাগিলে দালি ভাতকেইটাই হওক।
অহ ',
তাত ভাতকেইটাই হও লাগিলে মাছ মাংসনো।
কব আকইটোৱে সেইখন ভাত বনালে। তেনেুৱা
হে - হে - হে - হে - হে নহয় এই আকৌ বিয়নো লাগে দিয় যে।
উম', সেইটোৱে।
উম', উম',
উ
দেউতা ঠিকে আছে গা। দেউতা গা ঠিকে আছে নে?
ঠিকে আছে অঁ, পথাৰলৈ য
ট্ৰেক্টৰ লগাইছে নে কিনো।
অঁ, ট্ৰেক্টৰ লগাইছিলে, আমাৰ দাদাহঁতৰ।
অঁ
দাদাহঁতৰ ট্ৰেক্টৰ লগাইছে, হাল বাইছে আকৌ কি কোৰ মাৰিবলৈ বেলেগ মানুহ এজন আহিছে।
অঁ, দেউতাই মাৰিব নোৱাৰে নহয়।
মাজে মাজে কিব কিবি কৰি থাকে গে
অঁ, চা ইমান নকৰাকে থাকিলেও বেয়া জানা নাই, আমাৰ দেউতাই এতিয়া সত্তৰ বছৰ ওপৰ হ'ল মানে। আমাৰ এতিয়া হাল বাই আকৌ, গৰুহাল বাই।
অঁ
তাৰ মানে দেতা এতিয়া আমাৰ উম মানুহজনতকে দেতাৰ স্বাস্থ্য ঠিকে আছেজ ধুনীয়াকে ভাতকেইটাও খাব পাৰে। আৰু দস্তুৰমত কাম বন কৰি মেলি একদম পথাৰত যিখন কোৰ পাঁচ নম্বৰী কোৰহে মাৰে।
আইঔ।
অঁ, আমি আমাৰ আমাৰাজনে নোৱাৰে মানে। যেনেকে
ক'ৰ আজিকালি মানুহে পাৰিব, আমাৰ মানুহজনে হ'ব পাৰিব, এতিয়া ফোপাই থাকিব।
অঁ অ দেউতা মানে তোমাৰ পাঁচ নম্বৰ কোৰ মাৰে, আকৌ সমানে- সমানে মা তিউ ৰুৱে, কঠীয়াও তোলে।
উম্
এতিয়াও মানে দেউতাই চব কৰিব পৰা হৈ আছে, মুঠতে অকণমান চকুকেইটাহে প্ৰব্লেম হৈছে, তাকে কৈছো হেৰ ভগৱানে চকু গী জানো কেলে ইমান সোনকালে নিয়াব লাগে বোলো হয় নে।
উম, আমিও এবাৰ ৰুম বুলি, উম।
উম হ'ব দিয়ক।
অ ঠিক ঠিক আছে হ'ব।
উম, উম, অ', মই কৰিম দেই, ঠিক আছে কৰিম।